শুনিছে?
হয়, ভালনে?
উম, ভালে আছোঁ। তোমাৰ ভাল?
আছো আছো ভালে, কি কৰিছা।
অ মই মানে অকমান এই দোকান এই কিবা ঘৰৰ দুটামান বস্তু আনিবৰ কাৰণে। আহি পালো ৰবা যে মৰ্ত, তোমাৰে এই ফোনটো দেখা পালো।
আচ্ছা আচ্ছা তাকে মই ভাবিছিলোঁ আজি মানে ক'ল কৰাৰ উদেশ্যে টো হ'ল আজি এটা বিষয়ৰ ওপৰত কথা পাতিম বুলি ভাবিছো। মন, বিষয় টো হৈ এই মহিলা সবলীকৰণ যিহেতু মানে এই বিষয়টো আজিকালিৰ অ', আজি মানে বৰ্তমান সময়ত এটা অতি গুৰুত্বপূৰ্ণ বিষয় হয় সেইকাৰণে ভাবিলো এইটো লগত অলপ এইটোৰ ওপৰত অলপ আলোচনা কৰোঁ নেকি।
উম, খুব ধুনীয়া সুন্দৰ বিষয় এটা কথা তুমি মানে আজি উত্থাপন কৰিলা ভাল লাগিল, এইটো বিষয়ে আলোচনা কৰিব পাৰিম। যিহেতু মানে আজিকালি মহিলা সকল ল'গ মানে জা দেখা গৈছে যে মানে কিছু তেওঁলোক জান অবসিক্ত হৈছে। গতিকে ইয়াৰ বিষয়ে আলোচনা কৰো দিয়া ভালকৈ।
হয় হয়, নিশ্চয়। মানে মহিলা খবিলো-খবলীকৰণ বুলিলে তুমি কি বুজা এনে।
মই, একেবাৰে যদি মই সহজ অৰ্থত মই ক'বলৈ যাওঁ মানে মহিলা সবলীকৰণ মানে হৈছে ধৰা আহ যিসমূহ মহিলা বিশেষকৈ দৰিদ্ৰ হিমা ৰেখা মানে তল তেওঁলোকৰ নিজৰ ধৰা মানে আৰ্থিক দিশটো সিমান এটো তেওঁ লোকেল নহয় কিন্তু, আহ হেই গতিকে সেই তেওঁলোকৰ মানে আৰ্থিক দিশটো তেওঁলোকৰ কৰাৰ লগতে নিজে স্বাৱলম্বী হৈ। মানে নিজৰ হকে বা পৰিয়ালটোৰ হকে যেন কিবা এটা কৰি দেখুৱাতোকে মই মানে মহিলা সবলীকৰণ বুলি মানে সৰ্জৰ্থত ক'ব বিচাৰিম তোমাৰ ধৰণে কোৱাচোন এতিয়া, তুমি কি ভাবা।
হয়। ঠিকেই কৈছা মানে মইয়ো একে ভাবো তুমি যিটো ক'লা মহিল-মহিলাাসকল সৱলীকৰণ বুলিলে মানে। আহ তেওঁলোকৰ বিভিন্ন ধৰণৰ দিশ মই ভাবো যে একেলগে সামৰি ল-লোৱা যায়। যেনে তেওঁলোকৰ শিক্ষাক লৈ হওঁক লৈহওঁক বা তেওঁলোকৰ অৰ্থনীতি ব্যৱস্থাক লৈ হওঁক বা তেওঁলোকৰ সমাজৰ মানে সকলো ক্ষেত্ৰত তেওঁলোকৰ যিখিনি অ', উম যোগদান আছে বা যিখিনি সুযোগ বা অধিক যাৰ আছে সকলো খিনি মই ভাবোঁ যে, উম এই মহিলা সবলীকৰণৰ বিতৰতে আহে। কাৰণ তেওঁলোকক সকলো ধৰণৰ অধিকাৰ আৰু সকলো ধৰণৰ সুবিধা দিয়াটো আমাৰ সকলোৰে দায়িত্ব হয় দিয়াচোন নহয় নে।
হয় ঠিকেই কৈছে, যিহটো মানে আমাৰ ভাৰতবৰ্ষখন এখন ধৰ্ম নিৰপেক্ষ দেশ। গতিকে আমাৰ বাপুৰসকলৰ সমানে সমানে। মহিলা সকলোক মই ভাবোঁ, তেওঁলোকে কিছু বেছি সুবিধাটো পোৱা দৰকাৰ তুমি কি ভাবা
হয় হয় মইয়ো একে ভাবো কাৰণ আহ মানে আজিকালি সময়ত যদি আহ মহিলা শিক্ষিত নহয় তেনেহলে দেশ এখন শিক্ষিত নহয় বুলি কোৱা হয় কাৰণ এটা পৰিয়ালত শিক্ষিত মহিলা নাথাকে তেনেহ'লে সেই মহিলা জনীয়ে ঘপ ঘৰখন ভালদৰে চলাই নিব নোৱাৰে আৰু আজিকালিৰ যিটো যুগ সেই বৰ বৰ্তমান যুগ হল প্ৰযুক্তিৰ যুগ আৰু সেই প্ৰযুক এই প্ৰযুক্তিৰ যুগত মানে উন্ন এইটো যুগতটো আজিকালি যিমান উন্নত হৈ গৈছে সেই উন্নতিৰ যুগত যদি আমাৰ মহিলাসকলে পিছ পৰি থাকে তেতিয়া আমাৰতো দেশখন আগ- কোয়াই যাব নোৱাৰে না আ দেশখন আগুৱাই যাব পাৰিব না সমাজ এখন আগুৱাই যাব যাব পাৰিব না আমাৰ পৰিয়ালটো আগবাঢ়ি যাব পাৰিব সকলোৱে সেই আগৰ নিচিনাকে অন্ধবিশ্বাসতে মানে জীয়াই থাকিব লাগিব। নহয়নে বাৰু?
কথা কৈছা, তুমি অন্ধবিশ্বাস বুলি কওঁতে মোৰ মনত পৰিলে এই এতিয়া আমাৰ বেছি বিশেষকৈ বেছি গাঁওবোৰত যি মানে ডাইনী হত্যাৰ নিচিনা বা এনেকুৱা ধৰণৰ কাণ্ডবোৰ মানে হয়। এইসমূহৰ বি বিষয়ত তুমি অকমান কিবা ক'ব পাৰিবা নেকি?
হয় হয় নিশ্চয় এই আগৰ সমাজ যিবিলাক মানে গাঁৱৰ সমাজ বিলাক আছিলে যিবোৰ একেবাৰে পিছপৰা আৰু পিছপৰা গাঁৱৰ মানে তাতে যিবিলাক বেছি বৃদ্ধ অ লোক আছিলে বা আমাৰ একেবাৰে আগৰ পূৰ্বপুৰুষ তেওঁলোকে মানে বেছিভাগে মানে এই অন্ধ বিশ্বাস সমূহ বহুতে বিশ্বাস কৰিছিলে, এ মানে তাৰে ভিতৰত যিবিলাক তুমি ক'লা সতী দাস প্ৰথা হওক বা বলি প্ৰথা সেনেকুৱা ধৰণৰ এ এই এনেকুৱা বিলাক প্ৰথা বহুতে চলিছিল যে এ এজন আহ মানে মহিলাৰ যদি পো আ অ পতিৰ যদি মৃত্যু হৈ যায়, তেতিয়া সেই এক চিতাতে সেই মহিলাজন গৰাকীও মানে একেলগে ব মানে দাহ হব লাগিব, ত এই প্ৰস সেইটো মানে বহু সময়ৰ পৰা চলি আহিছিলে, সেইটো মানে বহুত এটা বহুতে অ কি বুলি কয় আৰু
মানে এইটো হয় হয়, মৰ্মান্তিক মানে এইটো মানে সমাজৰ বাবে একেবাৰে ভাল নহয়।
হয় একেবাৰে ভাল নহয়, আমাৰ সমাজখনক আগুৱাই নি নিয়ে এই প্ৰথাটোৱে সমাজখনক আৰু দুখোজ পিছুৱাইহে লৈ আহিব। হয় হয় মানে হয়। মানে সেইবাবে মই ভাবো যে এই যিবিলাক অন্ধবিশ্বাস আছে সেই সকলোবোৰ অন্ধবি শ্বাস আজিকালিৰ সময়ত আহ গোটেইবোৰ দূৰ কৰাটো উচিত বহুতেই প্ৰয়োজনীয় মানে।
হয় হয়, ইয়াৰ পিছত যদি মই তোমাক এটা এটা প্ৰশ্ন সুধিব বিচাৰিছো যে বৰ্তমান সমাজত আহ তুমি ভাবানে এগৰাকী তুমি মহিলা হিচাপে যে আমাৰ মহিলাসকলে আ বা আমাৰ এই সমাজত মানে উচিত মৰ্যাদা সন্মান বা সুবিধাসমূহ লাভ কৰিছেনে?
অ মোৰ হিচাপে মোৰ হিচাপে এতিয়া আজিৰ সমাজত আজিৰ অ সময়ৰ কথা ক'বলৈ গলে মই ভাবো যে এতিয়া ভালে খিনিয়ে মানে মহিলা সবলীকৰণৰ ওপৰত আ চৰকাৰেও কাম কৰিছে, কাৰণ তেওঁলোকক যেনেকে আমি স্কুল কলেজলৈ গলে বহুখিনি দেখা পাইছো দেখা পাইছো যে আম মহিলাসকলক উম ফ্ৰী মানে বিনামূলীয়া আ পাঠদান দিয়াৰ ব্যৱস্থা কৰা গৈছে হয়। বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰা গৈছে আৰু তেওঁলোক বাবে যিবিলাক দূৰৱৰ্তী অঞ্চলৰ পৰা আহে মহিলা হওক তেওঁলোকক আহ, চাইকেল দিয়াৰ ব্যৱস্থা কৰিছে। আৰু য-যিবিলাকে তোমাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হৈছে তেওঁলোক লেপটপ বা মোবাইল ফোন এইবোৰ দিয়াৰ যোগান ধৰিছে যাতে তেওঁলোকে হয়, হয় স্কুটি, স্কুটি দিয়া হয়, হয়, হয়। ছোৱালী সকলক স্কুটি দিয়াৰো ব্যৱস্থা কৰিছে এই সকলোবোৰ ব্যৱ জৰিয়তে মানে তেওঁলোকৰ মই ভাবো যে তেওঁলোকৰ যিখিনি শিক্ষাৰ প্ৰতি আগ্ৰহ বা তেতিয়া তেওঁলোকে যিখিনি শিক্ষা গ্ৰহণ কৰিব পৰা নাছিলে তেওঁ সেইখিনিৰ কাৰণে মানে তেওঁলোক বহুখিনিয়ে মানে সুবিধা হোৱা বুলি মই ভা আৰু যিটো বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰিছে সেইটোৰ ফলত মানে মহিলা বহুখিনিয়ে মানে সুবিধা হোৱা বুলি ভাবো, কাৰণ হয় লাভান্বিত কাৰণ আজিকালিৰ আহ সময়ত এনেকুৱা এনেকুৱাও গাঁও আছে, য'ত মানে মহিলাসকলক শিক্ষা গ্ৰহণ কৰাৰ পৰা বৰ্জিত ৰখা যায়, কাৰণ মানে যদি এটা পৰিয়ালত এজন ল'ৰা সন্তান বা এজনী ছোৱালী সন্তান থাকে তে তেতিয়া মানে সেই ল'ৰা সন্তানজনক বেছি গুৰুত্ব দিয়া যায়, যে ডাঙৰ হৈ সি পঢ়িলে সি মাক দেউতাকক খাব বা খুৱাব বা ছোৱালীজনীৰ কি, ছোৱালীজনীৰ পঢ়ি শুনি নো কি কৰিব তাই বিয়া হৈ পিনে বেলেগ এখন হয়, বেলেগ এখন ঘৰতে গুচি যাব লাগিব তাই চাব নাহে ত' সেনেকুৱা ধৰণৰ চিন্ত ধাৰা আছিলে আৰু সেইবাবে ছোৱালী সকলক তেওঁলোকে পঢ়াবলৈ আগবাঢ়ি নাহিছিলে, কিন্তু যেতিয়াৰপৰা চৰকাৰে এই বিনামূলীয়া শিক্ষাটোৰ ব্যৱস্থা কৰিছে তেতিয়া মানে সেই সমাজৰ বা সেই গাঁওৰ লোকসকলে এ সেই এ এগৰাকী জীয়ৰীক মানে সকলো গোটেই জীয়ৰীকে মানে তেওঁলোকে এই বিনামূলীয়া শিক্ষাদানৰ বাবে বিদ্যালয়লৈ পঠায় এইটো মানে মই ভাবো যে বহুত এটা ভাল ব্যৱস্থা চৰকাৰে হাতত লৈছে, আহ সেইবাবে মোৰ ভাবো যে এগৰাকী মহিলা হিচাপে যে এইটো মানে যিটো তেওঁলোকে দিশ আগবঢ়াইছে সেই মানে সেইটো বহুতে আৱশ্যক আছিল। হয় বাৰু আমাৰ, হয়, হয়, নিশ্চয়।
নিশ্চয়, বাৰু এই আমাৰ সমাজত আজিকালি মহিলা সবলীকৰণ কিয় প্ৰয়োজন? প্ৰয়োজনীয় বুলি ভাবা নে তুমি?
হয়, হয় ইয়া বহুত প্ৰয়োজনীয় কাৰণ কিয় মানে উম, মহিলাসকলক মানে সেই আগৰ তাহানিৰ দিনৰ পৰাই তুমি কৈ অহাৰ দৰে মানে তেওঁলোক আহ অৱহেলিত হৈ আছে, হৈ আহিছে যেন মানে মই অনুভৱ কৰো। তেওঁলোকক আহ, এতিয়া তুমি কলাই যে মানে শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে এখন ঘৰত ছোৱালী সন্তান মানে জন্ম হোৱাৰ পৰাই যেন ঘৰখনৰ বুজা বুলি একাংশ লোকে, বেছিভাগ লোকেই হয়তো ভাবে। যাৰ ফলত মানে আজিৰ এই আহ, পৰিস্থিতি বা আজি আমি ইমান বেছিকৈ কিয় মানে মহিলা সবলীকৰণ কথাৰ বিষয়ে কিয় ইমান গুৰুত্ব দিব লগা হৈছে যে যদিহে ল'ৰা ছোৱালী দুয়োটা সমান বুলি বহু ক্ষেত্ৰত কৈ থকা হয়, তেতিয়াহ'লে এ, মানে মাক দেউতাকে কিয় ভাবে যে মানে ল'ৰাৰ সমান ছোৱালী নহয়। বা ল'ৰা বে কিবা বেছি তেওঁলোকক মানে সুবিধাত ৰাখিব বা ছোৱালীসমূহে অসুবিধাত, কিন্তু মই এতিয়া বৰ্তমান সমাজত যদি চাবলৈ যাওঁ তুমি হয়তো মন কৰিছা কিন্তু ল'ৰাতকৈ ছোৱালী সকলেহে মাক দেউতাকক বেছিকৈ চাই।
হয় একেবাৰে সঁচা কথা কৈছা দেই, এইটো মানে মোৰ মনৰ কথাটো তুমি কৈ দিলা। হয় হয় নিশ্চয়, সেইবাবে তো আজি ফেমিনিষ্ট ছোৱালী বিলাক অলপ আগবাঢ়ি আহিছে কাৰণ আজিকালি বিভিন্ন ক্ষেত্ৰত এহ ল'ৰাত কৈ ছোৱালী, ছোৱালী বোৰ বেছিকৈ আগুৱাই গৈছে, হয়তো সেইটো পঢ়াৰ ক্ষেত্ৰত হওঁক বা এ গৱেষণা ক্ষেত্ৰত হওঁক বা না এ বিভি ভিন্ন ধৰণৰ কৰ্মসস্থানৰ ক্ষেত্ৰত হওঁক মানে আমাৰ ছোৱালী, ছোৱালীবোৰ মহিলাসকলে যেতিয়াৰ পৰা এই ব্যৱস্থা পাইছে বা তেওঁলোক যেতিয়া যেতিয়া নিজে স্বাৱলম্বী হ'বলৈ শিকিছে তেতিয়াৰ পৰা মানে এই যিটো চিন্তাধাৰা আছে সেই চিন্তাধাৰাটো একেবাৰে সলনি কৰি দিছে, তেওঁলোকে এ গোটেই সমাজৰে যিটো দৃষ্টিকোণ, সেই দৃষ্টিকোণটো একেবাৰে সলনি কৰি দিয়া বুলি ক'ব
উম উম হয় একেবাৰে ঠিক কথা এতিয়া তুমি খেলৰ বিভাগ কথাই কোৱা বা আন আ মহাকাশ বিজ্ঞানৰ কথাই কোৱা যিকোনো ক্ষেত্ৰত এতিয়া আ মই ভাবোঁ মহিলাসকল এক এখোজ বেছি আগবাঢ়ি আছে, এনেকুৱা বহুত উদাহৰণ আছে তুমি দেখ গম পোৱাই। উম।
হয় হয় নিশ্চয়, যে খেলৰ ক্ষেত্ৰত তোমাৰ এ এই চাইনা দেৱাল হওঁক বা আৰু বিভিন্ন বিভিন্ন ধৰণৰ আছে, উম যোনে পি ভি সিন্ধু মানে তেওঁলোকে আৰু বহুতে আগবাঢ়ি গৈছে।
উম উম গতিকে হয়, এতিয়া মানে আমাৰ এই ধাৰণাটো সলনি কৰিবৰ হ'ল যে মানে আ ছোৱালী সন্তান ল'ৰাৰ সমকক্ষ নহয়। বা সেনেকুৱা ধৰণৰ ধাৰণা বিলাক মানে আ পুৰণি ধাৰণা। এতিয়া সেইবোৰ মানে সমাজত এনেধৰণৰ ধাৰণাই কোনো কাৰণত মানে গ্ৰহণযোগ্য নহয়, কাৰণ কিয় সকলো তাত আমাৰ জল জল পট পটকৈ চকুৰ আগত দেখিয়ে আছোঁ, ছোৱালী সকলেও মহিলাসকলেও সমানে সমানে আমাৰ আ এখন ৰাষ্ট্ৰ চলাই আছে, এখন দেশ চলাই আছে নহয় জানো?
একেবাৰে সঁচা কথা, একেবাৰে সঁচা কথা দেই আমাৰ যিহেতু আ ৰাষ্ট্ৰপতি তি বা মানে হেৰি অ', মহিলাই হয়, সেইকাৰণে আমি ক'ব নোৱাৰো যে হয় হয়।
উম।
সেইকাৰণে আমি ক'ব নোৱাৰো যে আজি আমাৰ আজিৰ সমাজত মহিলা আ মানে পিছ পৰি আছে সেইকাৰণে আজিৰ সমাজত মহিলা সবলীকৰণ মানে যিটো বিষয়, সেইটো বহুতে মানে গুৰুত্বপূৰ্ণ।
হয় হয় ঠিকেই।
হয় ঠিক আছে বাৰু আজি তোমাৰ এই বিষয়টো মানে তোমাৰ লগত আলোচনা কৰি মই বহুত
উম উম আৰু এইটো এনেকুৱা এটা বিষয় মানে ইমান ডাঙৰ এটা বিষ বিষয় হয় এইটো মানে অতি ইমান কম সময়ৰ ভিতৰত ভালদৰে আলোচনা কৰাটো সম্ভৱ নহয়, হয় নে?
হয় হয়, একবাৰে সঁচা কথা, সঁচা কথা।
পাছত ভালকৈ আৰু আলোচনা কৰিম।
হয় হয়, নিশ্চয় নিশ্চয়, ঠিক আছে বাৰু আজিলৈ সামৰিছোঁ।